ভাইটি নমস্কাৰ।
অ', নমস্কাৰ দাদা ভালে আছ নে?
আছো, ভালেই আছোঁ।
অ'
মই আছো আৰু দোকানতে আছো।
অ, অ'। মই এই ঘৰত। তাতে আছো। বজাৰত যাব ওলাইছো মানে।
অ'। বজাৰত যাব, বজাৰত কোন, কোন বজাৰত এইটো?
তো আমাৰ এই গাঁৱৰে বজাৰ এখন গোলাডিঙি বজাৰ, বজাৰ বুলি কয় মানুহে মাতে মানে আৰু।
অ', বজাৰত কিবা আনিব নেকি?
নাই তেনেকুৱা ইমান নহয়। তাম আৰু চুলিবিলাক কাটিব বিচাৰিছো আজি। ত' সেইটোয়ে ভাবিছো যাও ক আহ
এই বজাৰত কিবা মাছ তাছ এই কি পোৱা যায় নেকি, ডাঙৰ মাছ তাছ?
অ', অ', ইয়াতে পোৱা যায়তো। লোকেল মাছ পোৱা যায় ডাঙৰ বৰ ডাঙৰ ডাঙৰ মাছ বিলাক আছে ততে।
অ'।
পিছে এনে আৰু চলি আছে আপোনাৰ কওঁক।
অ', যা গৰম দিন না আজি গৰমেতে মানে একদম, কিবা ই হৈ গৈছ
অ', সেইটোয়ে মই আজি মছজিদ গৈছিলো, নামাজ পৰি আহিয়ে টোপনি গৈছো ফেন লগাই ইমান গৰম তাতে আৰু মানে থাকিব পৰা নাযায়।
উম মানে গৰমতো মানে ফেনে হাৱাও বেছি খাব নাযায়।
অ', সেইটোয়ে আৰু, কিবা কৰিব নোৱাৰে ন' বাহিৰতো বহুত গৰম কি এইটোয়ে সেইটোয়ে।
আৰু ঘৰৰ ওচৰে পাজৰে কিবা জংঘল তংঘল থাকিল না সেইবিলাক চাফা কৰি ৰাখিব।
আৰু যদি শুব মাতে মানুহ আছে বা ডাঙৰ মানুহ হওঁক ৰাতি এন্ধাৰত ওলাব নিদিব আৰু সৰু মানুহ যদি থাকে ব তাটো থাকে তেনেহ'লে বাহিৰত খেলিবলৈ নিদিব জংগল তংগলত পূৰা সাপ ওলাই আছে না, কালি আমাৰ অ', আমাৰ ইয়াতে, ইয়াৰে এজনক চাপে কামূৰিছে। সেইটো হস্পিতেলত লৈ গৈছে, উম। হস্পিতাল লৈ গৈছে। পিছে গৈছিলো। এতিয়া আছে ভালেই আছে। উ সুস্থ আছে অ সুস্থ আছে হস্পিতেলত গৈ যাই দে আবেদজনক চাপে কাম গৈছে
আহ অ উ আজিকালি হাফটো বেছি ওলাল চাগে
হয় গৰম না জংঘলৰ পৰা বাহিৰত মানে আহি আছে
অ', অ', অ', তেনেহলেতো এই মানে যোৱাকালি দিছো আমালোকে এ এ ইিলাক গাছ মৰা আৰু জুংঘল কাটি দিছো কেইটামান ওচৰ চুবুৰীয়া মানে অকনমান অকনমান চাফা কৰি আছ মানে
হয় হফধানাতে দিব চাফা কৰিব মানে চাফা কৰোতেওঁ থাক থাকিলে কিন্তু দিব কামৰি
অ এইটোয়ে আগতে মানে এনে আৰু বাঁহৰে কিবা মাৰি মাৰি অকনমান চেক কৰি ল তাৰ পিছতহে অকনমান দি দিওঁ মানে এতিয়া গৰম বেছি ওলাইছে ন সিহঁতেও থাকিব নোৱাৰে ফুৰিব ওলাই মানুহেতো ফুৰি এ গামুৰি দি দিয়ে আৰু মানে
আবেলিত কি খালে
অমলেট খালো ভাত খালো
ভাত খাইছে ন
অ আপুনি খোৱাদা কৰিলে নে
মই একেবাৰেই খাইছো দিনতে এবাৰেই খাওঁ মই
অ ডাইট ফল' কৰি আছে ন অ অ ঠিকে আছে ঠিকে দাইটটো ভলো কৰিব লাগিব শৰীৰতটো সুস্থ ৰাখিবৰ কাৰণে
হয় উপায় নাই ন বহুত আগতেতো বহুত খাইছো ই এতিয়া খোৱা দোৱা একবাৰেই কমাই দিছো
উ মইও তেনেকুৱাও কৰিব লাগিব চাগে বহুত মানে বেছি খালো আৰু গৰমৰ দিন এ ন আৰু
পুৱাত ন দহ বজাতে খাও গোটেই দিনটো না খাও আৰু একেবাৰে ৰাতিত খাও ৰাতিটো অলপ খাও বেছি নাখাও কমকে খাওঁ
ৰাতি আহ সাধাৰতে কমকৈয়ে খাব লাগিব খাব লাগে আমি তে
খোৱা লোৱাটো আমাৰ একেবাৰে সাৱধানতা অৱলম্বন কৰিব লাগে।
অ অ বেছি খালেও প্ৰব্লেম না খালেও প্ৰব্লেম মানে মাপমতে খাব লাগে মানে স কাৰণ গৰমৰ দিনতটো আৰু এনেই
মাছ মাংসটো খাবই নাযায় গৰমত
খাই আৰু অকনমান বেমাৰো বেছি হৈ আছে ন হজম শক্তিটো নহয় নাইকিয়া হৈ যায় আৰু মানে হজম নহয় পিছে আকৌ উল্টা প্ৰব্লেম হৈ যায়
উম
পিছে আপুনি কিবা ভ্ৰমণৰ কিবা জানে নেকি ঠাইৰ ওচৰত চাব ফুৰিব মই কেইদিন মানৰ পৰা ঘৰতে মানে অ বহি বহি মানে ভৰি হৈ আছো মই ভাবিছো কৰ'বাত যাওঁ অকনমান ফুৰি আহওক কিবা চাও
ঘুৰিও মানে এদিন বাইক লৈ যাব যায় যাব পৰা যায় আপোনাৰ আপোনাৰ যে ৰাইমনা নেশচনেল পাৰ্ক যিটো আছে না সি পিনে গ'লে আৰু মানে আমি তিনিটা বস্তুত মানে জাগাত যাব পাৰো। এটা হ'ল আপোনাৰ এই এই ৱাটাৰ পাৰ্ক আছে এটা তাতো আমি যাব পাৰো। আৰু ৰায়মনা নেশচনেল পাৰ্ক যিটো আছে তাতো আমি জীৱ-জন্তু বিলাক আছে। সোণা-সোণালী, অ অ সোণালী সোণালী বান্দৰ কিবা কিবি আছে সেইবিলাক চাব পাৰি, আৰু তাৰ পৰা চৌধুৰী ঘাট এটা জাগা আছে, তাতো একদম শংকোষ নদীৰ তাতো অপেনলি একদম
মানে সেইটোয়ে মই বেছি বিচাৰি আছিলো মানে বহুত দিনৰ মূৰত গমটোও বেছি দি আ ন, মই ভাবিচো ছো। লগৰ কেইটাক লৈ যাই অকনমান ফুৰি আহোঁ আকৌ। মানে কাটো দুই আহিম একে মানে চাইও আহিম ভালেই হ'ব মানে।
হয় দুই চাৰিজনো যদি যাব পৰা যায় প্লানিং
অ অ
হয় ন।
হয় হয় হয় সেইটোয়ে আপোনাক সুধিলো মানে। প্লেচটো কেনেকুৱা ফুৰিব যাব ফুৰিব যোৱা যাব নে নাই আৰু মানে?
তই একবাৰ জনাই দিলেই হ'ল।
অ অ অ সেইটোয়ে ভাবি আছো মই আগত য পৰা হ'লে প্লেছ টো ঠিক সুধি ল পিছে তাকো গোটেই গীত সিয়াক জনাম কেনেকে? কোন দিন যাবা যায় কোন কোন দিন?
অ দেওবাৰ দিনা যাব পাৰো না।
অ যাব পাৰো দেওবাৰ দিনাটো বেছিভাগ মানুহে ফ্ৰি এ থাকে আৰু।
হয়।
ম মানে ইয়াতে ঘৰ ঘৰতে বহি ব'ৰ হৈ আছো ন মানে চা অকন ফুৰিব লাগে ফুৰিলেও মন বিলাক হালকা হয় মানে, জানা। আৰু প্ৰকৃতিৰ যে- প্ৰকৃতিৰ যিনি সেয়া বস্তুবিলাক চাব লাগে। চালে আকৌ মন বিলাক হালকা হয় আৰু।
উম
ব'ৰ থিংকিং, অভাৰ থিংকিংবিলাক থাকে সেইবিলাক নাইকিয়া হৈ যায়।
হয়
এইবিলাক অকমান ঘূৰিব লাগে। তোৰ লগৰে মানুহে নাই সেইকাৰণে মানে অকনমান আগৰ পৰাই ডিচিশন ল'ব লাগে সুধিব লাগে সিহঁতক। ফ্ৰী থাকে নে নাথাকে।
আজি সবৰে কিবা ন কিবা ব্যস্ততা থাকে ন, এইকাৰণে আজ আজিকালিতো টি ভি খুব কম
থাকে ন সেইকাৰণে আগৰ পৰাই অকমান সুধি ল'ব লাগে প্লেন বিলাক কৰি ল'ব লাগে। যাম ভাবিছো মানে এদিন মানে উভটি আমাৰ লগৰ লগৰীয়া কেইজন আছে সিহঁতক লৈ, লৈ যাম আৰু মানে। তাতে
তেনেহলে দেওবাৰ দিনে কৰা যায় নেকি তেনেহ'লে।
অ দেওবাৰতটো ভাল হয় মোৰ চাগে।
নহয়, আহ।
দগাৰতটো কৰিব পাৰি দগাৰটো
হম হম অ মই অ আছো মই ফিৰি আছো ময়ো যাব পাৰিম তেনেহ'লে।
অ ঠিকে আছে তেনেহ'লে ভালে হ'ব আৰু তাতে কিবা এনজয়মেণ্ট কৰিব পাৰিম। কিবা চাব পাৰিম। সেইটোৱে মানে আৰু অকনমান টাইম স্পেণ্ড কৰিব পাৰিম তাতে আৰু মানে। তাতে লগ কৰিব লগীয়া জাগা আছে ন ভাল ভাল?
উম, আছে।
মানে ৱাটাৰ পাৰ্ক আছে আৰু কি ক'লে এটা নদী বুলি আছে বুলি। কলে আৰু এটা পাৰ্ক আছে ন' উ উ। মই শুনিছো চৌধুৰী ঘাটৰ কেইজন মানে আমাৰ লগৰে কেইজন মান গৈছিল ফটো বিলাক উঠিছিল। মই আৰু ঘৰত নাছিলো ন'। মই ফটো বিলাক চালো আৰে মই ঘৰত থাকিলে ময়ো যাব পাৰিলো হয়
হয় একদম গন্দাত জাগা আছে তাতে।
নাই সেইটোয়ে ভাবিলো মই। ময়ো ঘৰত গৈ ময়ো যাম লগৰ কেইজনৰ লগত, সেইকাৰণে মানে বিচাৰি আছো মানে কোনটো প্লেছত যোৱা যায় কেনেকুৱা আৰু মানে। তেনেহ'লে নাই লো আহ যাম মানে আৰু এতিয়া।
আহ বজাৰত। কিবা খাবাৰ প্লান আছে নেকি। প
নাই তেনেকুৱা কিবা নহয় মানে যাওঁ আৰু মানে কিবা গৰম বিলাক বেছি হলে হালকা মালকা ধৰা কল্ড ড্ৰিংক মাৰি দিও মানে এনেই আৰু এই কিবা। নাখাওঁ বজাৰত বেছি, কিব বেছি বজাৰৰ বস্তুটো নাই সিমান নাখাওঁ মানে মাজে মাজে মানে অকনমান।
উম খালে আপুনি তুমি কুহিয়াঁৰ ৰসটো খাই দি খাবা খাব প আৰু চাৰটা যদি খায় ৰঙা চাৰ পুহ আব পুহ আ
অ', অ', অ', অ', অ'। অ', অ', অ', সেইটো ভালটো সেইটো খাব।
আৰু চাহ-তাটো গাখীৰ চ একদম নাখাব।
আ চাহ বিলাকে তাই এনে ইমান বেছি নাখাওঁ মই খচ
অ, উম চাহ নখাই ভাল। যদি খোৱা তেনেহ'লে ৰঙা চাহটো খাব পাৰে। দিনতে ইমান গৰম না দৈ খাব পাৰে, টেঙা দৈটো।
আ।
হেল্ল' হেল্ল' হেল্ল'। অ', বেটি হেল্ল'। বাজি